হেল্ল'।
হেল্ল'।
কি কৰি আছা? হেল্ল'?
শুনিছা নে?
অ এ নিটক পোৱা জেগাত যাব লাগিব আৰু সেইটো যি তি কথা নহব তই কি কৰি আছ?
এ আছোঁ।
ত' এতিয়া এনেকে শুনাত। নেক্স ফোন কৰিব পাৰিবি এনেকে এটা নম্বৰত মানে পাঁচটাকে পাৰিবি।
অ
তই মোৰ কথা কি পাতিবি বেলেগ কথা পাতিব মা দেউতাৰ কিবা কিবি কথা।
অহ
ভাত খালে নাই?
খালোঁ খালোঁ। তই খালি নাই? তই খালি নাই ভখত? ডিউটি কিমান সময়ত? ডিউটি কিমান সময়ত ডিউটি?
দিউতি নাই আজি অফ আছে।
অ তাৰপৰা মই মই। টি হাজাৰ হ'ল এইটো মই পাঁচটা কল কৰিব লাগিব ন।
পাঁচটা নহয় মানে তই এটা নম্বৰত পাঁচটা কৰিব পাৰিবি পাঁচটা। কল কৰিব পাৰিবি তেনেকে আহি থাকে তই গম পাই যাবি ৰ পঢ়ি চালে গম পাবি।
ভাত খালো হেৰি এইটো কি আছিলে কোমোৰা আলু ভাজি।
অ
কেৰেলা আলু ভাজি মাছৰ পিটিকা।
চলা কি কৰি আছে?
ছোৱালীয়ে তিভি চাই আছে।
হা!
টিভি চাই আছে।
অ ভেন্দেউ দোকান গ'ল নেকি?
উম।
মাহঁতে কি কৰি আছে?
মাহঁতৰ টিভি চাই আছে নে কি বুলি হলো মই অকণমান কৰি আছো দেই?
গৰম কেনেকুৱা গৰম হোৱা নাই নেকি?
অ বহুত কম ঘৰতো ওলাবই নেলাগে আউ। ডিউ- ডিউটি ৰাতি আ দু ৰাতি আছে।
নাই ডিউটি নাই আজি অফ আছে।
অঁ।
মাটি ৰুইছা নাই মানুহবোৰে?
ৰৈ আছে ৰোৱাই, আমাৰ ওপৰলৈ কঠীয়া হয়। তই ঘৰত ঘৰত হেৰি কৰিছে নে কি? মাটি ৰুইছে জানো।
অ হাল বোৱাইছে হে সিদিনা সেই ফোন কৰতে হাল বোৱাইছে, তাৰপা সেই দেৰি হ'ব চাগে। এ বিশ- বিশ একৈশ বিশ তাৰিখ মানে ৰব চাগে।
আ ৰুণু ৰুণু পৰিক্ষাতে দেহাৰ পিছত কৰি দিব লাগিব তাই।
অ ৰুণু পৰীক্ষা কাইলৈ আছে নেকি? কাইলৈ আছে?
হা।
আকৌ আছে নে কিবা আকৌ আকৌ কিবা হেৰি অপেক্ষা আছে বোলে? ঘাল আহিব নেকি অ কাইলে কাইলে ঘালে আহিব নেকি?
কা -কাইলৈ শনিবাৰ নহয় জানো আজি
অ, আজি শুক্ৰবাৰ, কাইলৈ শনিবাৰ হেৰি কাইলৈ বোলে বিহু পৰীক্ষা আছে বুলি কৈছিলে দেখোন।
আকৌ ডি এ এড এণ্ট আছে কাইলে
তাই কাইলৈ ডি এল এ তৰ এন্ট্ৰেন্ঞ্চ দি পেলাই ঘৰলে আহিবা নেকি পৰহিলৈ কিব বিহু পৰীক্ষা আছে। বোলে
আহ অ নাই কৱা একো কালি নাই কোৱা, কালি পৰখি কৈছিলো।
অ, জানো খেতি কৰিবলে আহিব ন নে আহিব লাগিব চাগে ন আহিলে আকৌ কেনেকা হ'ব?
অ। হ'ব দে ভিন্দৰ দোকান গ'ল।
শুনেত
উম, মানে এটা কলতে দশ মিনিট বুলি কথা নাই নহয়।
এ এটা হলে দশ মিনিট।
অ এটা কালত দশ মিনিট হব লাগিব। এতিয়া দিনটোটোত মানে কৈ মানে যিমানটো কৰা হয়টো নিজৰ কথা মানে এইটো মানে নিজৰ হেৰি
নি নিজৰ কথা তাৰ মানে এটা নম্বৰ এয়া মই তোলে ক'লো নহয়, তোলে মানে এইটো নম্বৰত পাঁচ জনকে কৰিব পাৰিম।
অ।
আৰু এটা চিমত এশ আশী মিনিট লিমিট থাকে মানে এশ আশী মিনিটহে পা বি তাৰপৰা নোৱাৰ পাৰিব।
অ।
তাক পাৰি মা মাজনী পাৰিবি পাঁচটা কৰিব বা মোৰনা পাঁচটা কৰিব পাৰিবি তেনেকে।
মিনিট নহয় তেতিয়া হ'বই লাগিব নেকি?
কথা নাই কিন্তু হল হলে ভাল আৰু তাত তই এনেকে চাবিচোন হেৰি খিনি আহে নহয় দে খিনি পঢ়িছাবি পঢ়িপেলাই পঢ়িছালে গম পাবি কি কব লাগে। ছোৱালীয়ে গা পা ধুলি নাই?
গা পা ধুইয়ে টিভি চাই আছো।
মানে তাতে লিখা থাকে কি বস্তু কিহৰ কাৰণে সেই কথা পাতিছ মানে কি কি বিষয়ে কথা পাতিব লাগে টপিকবোৰ
অ
উ
এতিয়া এপটো যা যা আছে সেইবিলাকৰ লগতহে পাতিব পাবি আকৌ
অ অ তাৰলগতে পাৰি চবৰ লগতে নোৱাৰি।
আহ
ছোৱালী সেই পঢ়িছে নাই?
পঢ়িছে অ
ই স্কুল অহা বছৰিব পাৰিবি চাগে নেকি ছবছৰ হব নহয় অহা বছত উ কি ক আছে গৰম খনত এনে
এ টিভি টোকে লগাই সেইকাৰণে টিভিকে চাবলে ধৰি তিভিকে চাই আছো
দুয়জনী আছে নেকি?
টিভি চাই আছে
দুইজনী আছে দুইজনী আছে নেকি?
উম
বনাল ম নে কি কৰি আছে
আছে
অ
এ নোবকো কৈ দিব প হব
অ চবেই আকৌ বি কিবা বুলি ভাবিব নহয় এইবৌ
আহ এ চুকণে মানে চুকণে কত পালে ন এইটো হেৰিটো
নাজানো কত কি পালে মোক দিলে বেলেগে তেনেকে চাগে বেলেগক পালে সি কাবাক দিলে বেলেগে বেলেগ এফালে আকৌ দিলে তেনেকেই চাগে এই নেটত নেটত চালে গম পাবি নহয় বস্তুটো কি হয়।
অহ
সেইটোৱে তাতে ধুনীয়াকে লেখাই আছে পঢ়ি চাবি পঢ়িছিলে অসমীয়াতে থাকে তই আছামিছ কৰিবি আচামিচ
ইংলিছে কৈ থোৱা আছিলে বাও
অ ত ইংলিছ কইলে ইংলিছত কথা পাতিব লাগিব কি হ'ব
নহয় লেংগুৱেজ টো সেইটো প্ৰথম লেংগুৱেজটো ইংলিজ দি থোৱা আছে বাকীখিনি অসমীয়াতে আছে এনে কথা পতাতো অসমীয়াতে আছে
দেউতাই কি দেতা দেউতাই কি কৰি আছে গা পা ধুলে নেকি?
গা পা ধুই পঢ়ি মেলি ইয়াক খাই মেলি কিবা এটা কৰি আছে। বহি আছে নে কি কৰি আছে জানো মই
তে ভাগিনকা ভাল হল নাই
উ ভাল হ'ল অ
উম
আহ ঘৰলে ঘৰলে আহিবি জানো এতিয়া
ভালে এতিয়া ৰ নেযাওঁ কি কৰিমগৈ এ পইচা পইচা দিছো এ আকৌ যোৱা মানেতো আকৌ হেৰিহে হব পইচা ডিউটি খতি হলে আকৌ পইচাও কাতিব ইফালেও পইচা গৈছে কৰিবা মা মাটি সাত বিঘাই খেতি কৰিছে বাপু আছে দেখোন বাপুৰে নকৰিলে কেনেকে মায়ে কৈছে সি কৰিব নে নকৰে নকৰিলে কেনেকে হব ঘৰৰ কাৰণেহে কৰিব লাগে মই খেতিটো কৰিবলেকে যাম নে ইয়াৰ পৰা যানো কি কয়।
কৰিব ট্ৰেক্টৰে বোকা দিয়াহে
অ মাটি অকল দ কনহে দহ কনকে দিলে ক বামকণ বেলেগকে দিলে অকল সাত বিঘানে কিমানহে কৰি ব ওপৰৰ ওপৰকণ বেলেগকে দিলে।
অ
দ মাটি কন ৰুওতে বেছিদিন লাগে নহয় হেৰেঙা হেৰেঙাকে ৰুব লাগে আলি পজলি নিদিয়ে জানো কি হয়।
পইচা কে হাল বোৱালা নে কি
হাল বোৱাই হৈছে এই আকৌ হাল বোৱালে পইচা হে হাল বাই সেই হাল বাবলৈ হলে ফোন কৰি থাকে পইচা নাই পইচা নাই বুলি এনে কণে দি তি দিলো মোক কোৱা নাই উম
এতিয়া হাল বোৱালে জানো নাই বোৱা নহয়।
হাল এচাহ বালে হ'পাই কঢ়ালে তাপা এতিয়া আকৌ পানী হলে তিনচাহ কবলে ভাল নহয় এচাহ কঢ়ালে আৰু কঢ়ালে তাপা এচাটো আৰু বৰষুণ চকুন দিলে ফেচ মেচ কৰিব থব লাগিব এই পইখা কেনকা হল সুধিব দিছিলো নহয় মধুস্মিতা
এটা নেট ক্লিয়াৰ হৈ আছে ন জি আইফৰ কাৰণহে দিছিলে এতিয়া জী আৰ এফ জী আৰ এফ পাবলৈ ইমান সহজ নহয় নহয় বহুত মান পোৱাব লাগিব তাই এতিয়া ইমান পঢ়ি যোৱাকিতা নাহিলে বুলিয়ে কৈছে নহয় তাইয়ো ইমান পঢ়িলে বোলে পঢ়াইছে নে নাই পঢ়া মই কথা পতাই নাই তই সেইদিনা খনিপা
অ তোল তোলে ফোন চোন কৰেনে।
কয় কেতিয়াবা হে মেছেজ সেছেজেছ কথাকে কথা পতা নহয় ফোন কৰিলে
অ বা লে ফোন চোন কৰিছ নাই।
অ
এ চাও দে সেই কাৰ্ডটো কাটি দিব নেকি সেই আমাৰি বি পি এল কাৰটো কাটি দিব নেকি বেলেগ কিবা কৈছে ন গম পাবৈছে ন এ সেইদিনা মায়ে কৈছিলে নহয় বি পি এল কাৰ্ড কাটি পেলাই বোলে। টো আমাৰ আমাৰ ত্ৰিশ কেজি কে বাগানৰ চাওল আমি তাত পইতেকে নাপাও জানো
অ
এয়া কাটিবলে বোলেতো এই ঘৰ মানে মানুহ আগতে যেনেকে বেলেগক মানুহ মুৰি দিয়ে পাঁচ কেজি
অ অ আমাটো আমাটো এপি এল
অ এ পি এল অ এ পি এল এ পি এল খনো কাতি দিব
অ এ পি এল পয়ত্ৰিশ কেজি পায় নি
অ
অ মানে মানুহবোৰি নহয় ডাৰেক ডৰেক্ট
অ দাইক দাইক মানুহবোই নহয় নহয় আমাৰ
অ তেতিয়াহ'লে এ পি এল টো এ পি এল কাটিব হবলা খিয়াল কৰিব লাগিব নেকি মানুহ ময় দিব নেকি এতিয়া এতিয়ালৈকে ঘোষণা কৰা নাই ন এতিয়ালৈকে ঘোষণা কৰা নাই
তেনেকা হলে লোকচান হ'ব
কি
তাতে চাউলকিটাই পাই আছে বাকী নো কি পাইছে বি পি এল বোলি একো পোৱা নাই দেখোন
অ এতিয়ালগে ঘোষণা দিয়া নাই
অ
তোৰ তোৰ পইচা কিমান দিনত সোমাইছে
অ হেৰি থাকে মঙ্গলবাৰে সোমাই আৰু শনিবাৰনে শুকোবাই সোমাই আমাৰ
অ মানে সেই সেইকেইদিনত যিমানটো হয় সিমানটো সোমাই আও
অ অ তই মাজনিলে ফোন চোন কৰি অ সুধিব পাৰিবি আৰু আগত কনফাৰ্ম কৰি লবি অনলাইন আছে নাই যেতিয়া তেতিয়া ফোন কৰিলে লাভ নাই ন
অ অনলাইন
অ অ বা হব তিতিয়া দে মই সেই কাপোৰ ধুগে